শুনিছে? হেল্ল' শুনিছে? হেল্ল'।
হেল্ল'।
শুনিছেনে? চাউণ্ডটো আহিছে নে মোৰ?
হেল্ল'।
চাউণ্ডটো আহিছে মোৰ? হেল্ল'। হেল্ল'।
হেল্ল'।
চাউণ্ডটো আহিছে মোৰ?
অ শুনিছানে?
হয় আপুনি শুনিছে? মই শুনিছো আপোনাৰটো।
কিনো হয় জানো নেটৱৰ্কটো একদমেই নাপায় আমাৰ মানে তোমাৰ মই কোৱাখিনি শুনিছানে নে নাই নেজানো কিন্তু তোমাৰখিনি মই একোৱে নুশুনো তোমাৰখিনি মোৰ তুমি চাগৈ শুনিছা তুমি অ তুমি কি কোৱা মই একোৱে শুনি নাপাও কিয় বা হৈছে তেনেকুৱা এক্সাইড হৈ আছে মানে ফোনটো।
অ এনেই। এতিয়া শুনিছে আপুনি? হেল্ল'।
ভাত খালা?
হয় ভাতটো খালো। হেৰি আপুনি শুনিছেনে এতিয়া?
হেল্ল।
হেল্ল' শুনিছেনে? হেল্ল'।
হেল্ল'।
শুনিছেনে আপুনি? এ ৰাম হেল্ল'।
হেল্ল'।